হেল্ল' অ', কি কৰিছা?
এ আছোঁ, আগফালে অকন বহি আছোঁ।
অ-অ-অ।
এ ফেনৰ তলতে।
উম গম পাইছো।
তুমি কি কৰিছা?
এয়া তোমাৰ কাম এটা কৰি আছিলো, তাৰপৰা, নাই-নাই চা নাই খোৱা। তুমি খালা?
নাই খোৱা চাহ খামহে আৰু মায়ে বনাব আৰু অলপ পিছত।
অ', আতচা।
সন্তকৰ মাহঁতৰ ভাল?
উম, ভাল‌ ভাল তোমালোকৰ ঠিকে আছে চবৰে?
সবৰে ঠিকে আছে ঠিকে আছে।
অ', কে বাকী এতিয়া? বাকী এডমিশ্যন কথা
ভাবিছোঁ আৰু যেন যেনে এইবাৰ ল'ব পাৰিলে, ভাল আছিলে। কাম এ এম এ টো এনেই কম কৰি থ'ম বুলি ভাবিছোঁ। এই ইয়াতে তেজ ওচৰতে।
গম পাইছোঁ।
অ'হ
নে কলেজ কলেজৰ পৰাই কৰিবা?
জানো কি কৰো তেজপুৰতে কৰো নে যোৰহাটতে কৰো তাকে মই ভাবি আছো আৰু কৰিম আৰু কৰ'বাত!
আচ্ছা।
অ'
য় ভাল হয় তেনেকে আৰু ক্লাছে কৰা নে ডিষ্টেঞ্চতে কৰা।
অ, এই ঘৰতো মাঁহতৰ ইমান গা-চা ভাল হৈ নাথাকে যে সেইটো কাৰণে। ধৰা, কলেজ অহা-যোৱা কৰিবলৈও স সদায় দিগদাৰ অকমান।
উম গম পাইছো। সেইটোৱে।
এ সেইটো বুলিও নহয় আৰু, এ এতিয়া অকণমান মন চনো ভাল লাগি নথকা হ'ল, ধৰা অকণমান গেপছ পৰি গ'লে দিগদাৰ হৈ যায় যে।
সেইটো হয় বাৰু আৰু আকৌ কন্টিনিউ কৰিবলৈ অকমান টানো লা হ'ম?
অক অকণমান টাইম যোৱাৰ পিছত আকৌ ভাল লগা হৈ যাব বাৰু প্ৰথম পৰা।
সেইটোৱে, সেইটোয়ে দুদিনমান গ'লে এ ন তাৰপাছত আৰু।
তুমি চাকৰি তাকৰিৰ কথা কিবা ভাবিছা নেকি?
এ, সেইটোৱে, দুদিনমান গুছি
ন চাকৰি, ন চাকৰি কিবা ইন্টাৰভিউ দিয়াৰ কথা ভাবিছো। যে নেকি? ইন্টাৰভিউ দিয়াৰ কথা কিবা ভাবিছা নেকি,, তুমি?
ছিলো মই কেইবাটাও দিলো। তোমাৰ উম। দিছিলো অ'ত তত তেনেকে কিন্তু ঘৰৰ পৰা মানে কৰিব নিদিলে বুলি ক'লেও বেয়া নহয়। মানে কিয় এতিয়াতে টিউচন কৰিছ যদি যদি কৰ বা এনেকুৱা মানে পঢ় কিবা যদি তেনেকুৱা লাইন মানে সেইটো কৰ কৰ বাকি মানে জবটো ক্ষেত্ৰত এতিয়া ধৰি লোৱা বিশেষকে মানে কলেজ খন ক্ষতি হয় ন' আৰু তোমাৰ কলেজ টাইমিং বিলাক নিমিলে যে
নহয় নহয় মই চৰকাৰী কিবা ইন্ টাৰভিওৰ কথা কৈছো।
তেনেকে এতিয়ালৈকে একো কৰা নাই তোমাৰ কৰিব লাগিব লাহে দৱে। সেইটো এতিয়া কমপ্লিট হলে আৰু এতিয়া পা পাৰিম আৰু।
ট্ৰাই কৰিবা কাৰণ কোনটো কেতিয়া লাগ কি যে সেইটো কোনেও নাজানে নহয়।
সেইটোৱে, সেইটোৱে। এনেই এ ডি আৰ ই কেইটা দিছিলো বাৰু। তোমাৰ দুটা দিলো দুটা নহয় এটা দিছিলো তাৰ পৰা খালি আৰু ধৰি লওক সেইটো আৰু লাকৰ ওপৰতহে কথা
লাক-লাক, আজি কালি লাক-লাকো লাগিব।
আৰু তোমাৰ পেপাৰ খন আৰু পেপাৰ খন তোমাৰ কৰি থৈ অহা পিছত এনেকুৱা লাগে যেন এহ হৈ যাব মানে পেপাৰ খনত অ' মানে যিখিনি অ' মানে যিখিনি কৰা হয় সেইখিনি ধৰিলক ঘৰত আহিও বোলে এইকেইটা শুদ্ধ হৈছে শুদ্ধ হোৱাৰ পিছত দেখোন লাগে পাই যাম আৰু টেনশন নাই। একদম মানে মোৰে সেইটো হৈছিলে কিন্তু তাৰ পাছত ধৰি লওক কিহৰ ওপৰত ভিত্তি কৰি নাপালো আৰু সেইটো ভগৱানে জানে। কিন্তু প্ৰথম পেপাৰখন কৰি অহা পিছত মানে, তেতিয়াটো পোৰা একদম আৰু মানে এনেকুৱা লাগিছে যেন হ'বগে লাগে আৰু যদি ভগৱানে বিচাৰে। কিন্তু কি হ'ল নাজানো আৰু।
মোৰ মানে কি জানান নাই, মই ভাবো দেই না জানো, মোৰ মানে একচুৱেলি মেথছটো বহুত উইক হয়। মই মেথছত অকমান বেয়া, গতিকে মানে ইয়াত কেল অংক বিলাক বহুত আহে যোনটো চৰকাৰী হেৰী হয়, হয় নাই? মোৰ মানে সেইটোত মই ইমান সহজ নহয় মই মানে নোৱাৰো মানে এ যিটো নোৱাৰো সেইটো নোৱাৰো মই কৰি লাভ নাই। মই চেষ্ট, মানুহে কয় তুমি চেষ্টা কৰিলে পাৰিবা। চেষ্টা এনিটাইম বাৰু সেইটোকে কৰি থাকিবলৈ নোৱাৰা ন আৰু মোৰ মানে মই প্ৰথমতে বহুত পঢ়িছিলো মন দিছিলো গুৰুত্ব দিছিলো এইবাৰ মানে কিবা এটা কৰিম মেলিম কিন্তু যেতিয়া মানে অকমান ফল হ'লো তেতিয়াৰ পৰা মন ভাল লাগি নথাকা হ'ল মানে
লাইন তোতে বেছি খেলি মেলিটো লাগি যায় আৰু মেট মইয়ো মেথছত মইও যথেষ্ট আৰু সেইটো কাৰণেও তোমাৰ কিছুমান লাইনত অকমান প্ৰব্লেমো হৈ যায়
অ' অ' এ এ কিছু কিছুমানেতো অংকতো ভাতৰ লগত পানী খোৱা নিচিনা কৰি পেলাই এতিয়া আমাৰ লগৰ তাৰ আগতে মানে একদম মানে এ নাইন্টি নাইন পাইছে‌ নিৰান্নব্বৈ অংকত পাইছে মেট্ৰিকত মেট্ৰিকত
উম
ইমান মানে সি মানে এনেকুৱা নহয় চাৰে এটা মেথত শিকাই নহয় ছাৰক কয় যে ছাৰ আপুনি এইটো টাইপততো শিকাব পাৰে এইটো এনেকুৱা কৰিলেও হ'ব এইটো অংক
সেইটয়ে কিছুমান বহুত চোকা থাকে মানে, কিছুমানৰ কাৰণে মানে মেথছটো একদম আৰু
পাতল, কিন্তু আমি মানে উম ঢুকি নোপোৱা বুলি বিলাকৰ আৰু আমাৰ মানে কথাটো কি আছিলে আমি যেতিয়া পঢ়ি আছিলো ন আমি যেতিয়া পঢ়িছিলো কিছুমান ক্ষেত্ৰত মানে আমাক অকমান গুৰুত্বতটো চাগে আমি অকণ কমকে পাইছিলো কৰবাত নহয় কৰ'বাত আ আজিকালি স্কুল বিলাকত মানে যি স্কুলে নহওক লাগিলে ৰোটেচন হয় নেকি তে মানে পাছৰ খিনি আগলৈ আহে আগৰ খিনি পাছলৈ যায় এনে কোৱা কিন্তু আগতে সেনেকোৱা পোৱা নাছিলে আগৰেঞ্চৰ খিনি আগতে পাঁচ ছ খিনি পাছতে আমি হ'লেও ছেকেণ্ড বেঞ্চতে বহিছিলো। ত' ইমান কেতিয়াবা কিছুমান বস্তু লাগি নাথাকে মানে
যিমান পঢ়োৱাটোত গুৰুত্ব দিছে মানে এটা টাইমত সেই বস্তুটো নাছিলে।
ইমান নাছিল। মানে কি হয় যায় মানে আগতে শাস্তিটো বেছি আছিলে পঢ়ুৱটোতকে নোৱাৰ মই শাস্তি আজিকালি মানে তেনেকুৱা নহয় আৰু আজিকালি মানে কম পিটিচন হৈ গ'ল ন মোৰ স্কুলখন ভাল হ'ব লাগিব মোৰ সেইখন আৰু বহুত চবেই বহুত কষ্টও কৰে আজিকালি কুৱেশন আনচাৰও লিখাই দিয়ে কিবাও লিখাই দিয়ে।
আৰু আজিকালি টিউচন তোমাৰ সৰু অকনমানি পোৱালি এটাৰ পৰা টিউশচন
দিবই লাগিব ন কিতাপ বোৰ আজিকালি কিমান টান তুমি সেই ছেভেন এইটৰ কিতাপ খিনিকে আমি মানে বিশেষকে মই এতিয়া পঢ়ুৱাবলৈ মোৰ বহুত হেৰি হৈ যাব লাগিব। আৰু সৰু'ৰা ছাল ইংলিছ ল'ৰা ছোৱালী খিনিটো কিমান ইংলিছ থাকে।
মানে তোমাৰ আৰু কি হয় আজিকালি তুমি এটা কথা কিন্তু তুমি চাব গলে মানে শুনিব বেয়া হয় কিন্তু আজিকালি এটা বস্তু আছে কি মই নিজৰ ঘৰতো দেখিছো তোমাৰ মোবাইলতটো বেছি গুৰুত্ব আজিকালি তোমাৰ পঢ়াটোত ল'ৰা ছোৱালী এনেকুৱা আগত আমাৰ প্ৰজেক্ট দিয়ে আমি প্ৰজেক্টটো আগতে নিজে কৰিবলে ট্ৰাই কৰো ন আজিকালি মাক দেউতাকে মবাই মবাইলত চোৱা তাৰ পৰা প্ৰিন্ট আউট কৰি অনা ন নহ'লে তোমাৰ এনেকুৱা হয় কাৰোবাক
তুমি বিশ্বাস কৰা আমাৰ আগতে প্ৰেক্টিকেলৰ কাম আমিও নিজ হাতেৰে কৰো হয়ে নাই এতিয়া মানে তুমি, মানে আমাৰ ঘৰৰ ওচৰ মানে ছোৱালী আৰু একজামতটো। নাইনত দুবাৰ বেয়া কৰিছে। তাই উঠিব পৰা নাই ৰিজন হল মোবাইলটো ঠিক আছে ত সিহঁতৰ মানে কিনাৰৰ ঘৰ। নাই বৰতাক, খুৰাকৰ ঘৰৰ মানুহে ল'ৰা ছোৱালী কেইটাই মোবাইল ল'লে। গতিক। এ মোবাইল খ-খৰ ল'ৰা ছোৱালী‌ কেইটাই। মোবাইল লোৱা কাৰণে সিহঁতি এতিয়া মানে মাকৰ মানে খং উঠিছে যে তহঁতি সহঁতি ললে মানে ছোৱালীজনীও কৈ থাকে মোক মোবাইল চাবলৈ নিদিয়ে বা কিবা। সেইটো কাৰণে। এক একো ছোৱালজনী কো মোবাইল দি লৈ দিলে। সেইটো কাৰণে।
কমম্পিটিচন লেভেলটোত যিমান গৈছা মানুহবোৰ তাতকে যে পঢ়া লাইনটোত গ'ল হয়।
মানুহৰ কিমান সুবিধা হয়।
সেইটোৱে বহুত খিনি কথা আহি গৈছে।
এ বুজি নাপায় অ বুজি নাপায় মই মানে ক'লো যেতিয়া ৰিজাল্টটো হেৰি হ'ল। মই বোলো আপুনি এটা কাম কৰিব। তাই বোলো মোবাইলটো নিদিব এবছৰ মান ভৰাই। এটলিষ্ট পাছটো কৰক নুশুনিলে দুবা। দুবাৰ বেয়া কৰাটো নাইনত, তুমি ভাবাচোন তেনেহ'লে মেট্ৰিক। কি কৰিব।
খোৱা কথা নহয় নহয় আৰু বৰ্ড একজাম তাতে। পোৱা পাছত ল'ৰা ছোৱালীবোৰ মানে আজিকালি বহুত বেছি বেয়া হৈ গৈছ অ আগতে আমাৰ মোবাইলৰ খেলো নাছিলে সেইকাৰণে আগতে যি কৰো আমি নিজে কৰিব ট্ৰাই কৰো। কিন্তু আজিকালি ল'ৰা ছোৱালী। ছোৱালীবোৰ মানে সেই বস্তুতো গুৰুত্ব নাই। গুৰুত্ব নাইকীয়া হৈ হৈ গৈয়ে আছে আৰু। এতিয়া আমাৰে মোৰ। দাদা আৰু অকমানী দুজনীয়ে চাও এতিয়াই মানে আমি যিবোৰ কথা নাজানো তাহাতি মানে সেইবোৰ এতিয়াৰ। প্ৰায় জানে। তোমাৰ প্ৰতিটো বস্তু। মানে। আৰু তোমাৰ এতিয়া মইে মোৰ নিজৰ দাদাৰ। ছোৱালীজনীৰ প্ৰজেক্ট মই বনাই দিছো যোৱাবাৰ তোমাৰ কি তাই অ ক'লে স্কুলৰ কিবা এটা মানে তোমাৰ আছিলে তাৰ পিছতে। প্ৰজেক্ট দিছিলে তাহাঁতৰ। তোমাৰ এই চা মানে গোটেই চিজন বিলাকৰ ওপৰত মানে এটা থিম দি পেলাই। চব মানে ক্ৰাফ বনাই চব কৰিব লাগে তাৰ পা বৌয়ে মানে লাহে। তে ৰাতি মোলে ফোন কৰিছা ফোন কৰি কৈছে যে তই এনেকে মোক আ প্ৰজেক্টটো এইক‌ বনাই দিব পাৰিবি নে। অ', মই বোলো পাৰিম তাৰপিছতে মই বোলো কিন্তু দু-সময় কিন্তু লাগিব বোলে এসপ্তাহ সময় আছে, মই বোলো ঠিক আছে বিলিভ কৰিবা দুদি তিন দিনত কমপ্লিট কৰিছোঁ দেই। তিন দিনত কমপ্লিট কৰিছোঁ ভাবাক ক্লেৰে বস্তু বনাই পেপাৰ কাট থাৰ্মকল কাটি আঠা খুৱাই মানে কিমান খিনি কাম কৰিবলগীয়া হৈছে।
এ মোৰ মতে সেই ল'ৰা ছোৱালী হতে একেলগে কৰিব লাগে মাক, এ মিলি পেলাই।
সেইটোৱে আৰু তোমাৰ ল'ৰা ছোৱালীয়ে আজিকালি এনেকুৱা তুমি লগত বহুৱাই ল'বা। তাহাঁতৰ মোবাইলটো বা টিভিটোতে ধান্দা তাহাঁতৰ কামটোত তাহাঁতি কোনে কি কৰিছা, তুমি কি কৰিছা, মই কি কৰিছো সেইটো চাবলৈ তাহাঁতৰ সময় নাথাকে।
অ'
কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে কিন্তু কিছুমান ল'ৰা - ছোৱালী এনেকুৱা আছে এতিয়া তোমাৰ বিশেষকে কিবা এটা তুমি বনাই থাকাচোন তোমাৰ পৰা দেখিলে নহয় সেইটোত কৰিবলৈ ট্ৰাই কৰে।
অ', ল'ৰা-ছোৱালী ল'ৰা-ছোৱালী প্ৰতি আছে আৰু আজিকালি আৰু কি ক'বা এইবিলাক।
সেইটোৱে নিদিয়ে আৰু তোমাৰ আজিকালি মোব মোবাইলটোত ধৰিলা তুমি যি কণ সময় ল'ৰা-ছোৱালীক পঢ়াব লাগে সেইকনণ সময় আচলতে পঢ়াব লাগে ন'।
অ'
তাকে বাৰু দিয়া মোক মায়ে মাতি, ঠিক আছে মই তোমালৈ পিছত কৰি আছো দেই।
ঠিক আছে হ'ব দিয়া।